হেল্ল' কি কৰি আছে?
এই টিভি চাইছিলোঁ। তই কি কৰিছ?
ভাত পানী খাই টিভি টো চাম বুলি ভাবিছিলো টি ভিৰ ওচৰত বহিছো আহি চলাম আৰু।
টিভি চাইয়ে থাকো না সদায়।
অ', লৰা-ছোৱালী কেইটাও।
চিৰিয়েল।
কি চিৰিয়েল চাওঁ?
উম, অ'।
ৰঙত চাও নে, ৰেঙনিত চাও নে?
মই ৰ ৰেঙনিত চাওঁ, ৰেঙনিৰ পৰা ৰঙতো চাওঁ, ৰঙাত, ৰঙত যেতিয়া,
কোনখন ছিৰিয়েল চাও, বেহাৰ বাঢ়ি খন নে?
বেহাৰ বাঢ়ি আউট পোষ্ট, অ।
ভাল লাগে না?
উম।
অ, কে, কে মোহনক।
উম।
অ, আমাৰ এ, আমাৰ ল'ৰা ছোৱালী কেইটাইও ভাল পায়, কে, কে মোহনৰ সেইখন। বেহাৰবাৰি আউট পষ্টখন। তহতে সদায় চাও?
সদায় চাই সৰু, সৰু হও কিতাপোৰো সদায় চাই লম ঘৰ আহি।
অ, আমিও চাওঁ দেই, সদায় চাওঁ। ভাল লাগে, নতুন, নতুন ডেইলি কিবা, কিবি দিয়ে যে। খবৰ কিছুমান পোৱা যায়, সেইখন চিৰিয়েলত।
উম।
বহুত কথা শিকা যায়।
উম।
সেইটো কাৰণে চাওঁ, চাই ভাল পাওঁ।
উম।
তাৰ বাদে আৰু কিছুমান মানে চাওঁ, ইউটিউবত চোৱা নে?
উম হম।
ইউটিউব নুচোৱা? কিয় নাচাও? হেল্ল'।
উম।
কি বেয়া পাৱ?
এ, মই ইমান টিভি চাই ভাল নাপাও, ল'ৰা ছোৱালীকেইটাই চাই ভাল পাই যে, হয়। কেনেকুৱা? অ' তেওঁ মানে সিহতৰ ঘৰত নামানুতে চলি যায়, চাও আৰু একো নিৰ্দিষ্ট বুলিবলে একো নাই। নিদুষ্ট বুলিবলে একো নাই, প্ৰচন্দ অ।
অ, নিউজ চউজ নাচাৱ তাৰমানে।
মই আগতে চাইছিলো, আজিকালি নচোৱাই হ'লো।
মই নিউজ বিলাক চাই থাকো কাৰণতটো মানে বিভিন্ন কথা জানিবলগীয়া হলে, বা পৃথিৱীৰ সা খবৰ, দেশৰ সা খবৰ নিউজৰ ওপৰতে নিৰ্ভৰ কৰে, টিভি টো মেলিলে গোটেই খবৰ খিনি পাও যে, ভাল পাওঁ দিন দিনতটো কাম বন কৰি থাকি, ৰাতি নিউজটো মই কম্পালচৰি, মই চামে।
উম।
সদায় মই নিউজটো চাওঁ, ৰাতি। তেতিয়া মই মানে দিনত সময় নাপাওঁ যে ব্যস্ত থাকো। সেইটো কাৰণে মই মই ৰাতিয়ে বহি পেলাই চাই থাকো। এতিয়া কি কৰিবা? কিবা কৰিবা? হেল্ল'।
কোৱা শুনি আছো, নেটডালৰ প্ৰব্লেম।
অ'প্ৰব্লেম, নেৰ্টৱক প্ৰব্লেম, অকমান তুমিা চাইদ কৰি ব'হা।
বহিছো। মানে কি হ'ল আপোনাৰ মাতো স্পষ্ট ভাবে মই মাত দি থাকিলেও শুনা নাপাই।
হয় নেকি নেটৱৰ্ প্ৰব্লেম আছিল চাগে। অকন চাইদ হৈ দিলে নেটপোৱা জেগালৈ গুচি আহা।
হয় আপোনাক মই এটা কথা সুধো দেই? সেই আপোনাৰ কি বুলি কয় নহয় গ গজ আপোনাৰ সেনে সৰু গ আপোনাৰ সৰু গজলে বেছি কাম কৰে এনে আপোনাৰ তিনি ইঞ্চি পাঁচ ইঞ্চি গজাল কেইটা বেছি ভাল কাম কৰে। কওঁকচোন।
উ মই এইবিলাক নাজানো, কিয় নাজানো মই এইবিলাক উ কাম চাম নকৰো যে। মই বুজি নাপাও এইবিলাক কাম, কাৰন যিটো কাম মই নাজানো। ম - মই ব্যৱহাৰ নকৰো এইটো কাম মই কব নোৱাৰিম নহয়। কেনেকে কম। জানিলে ক'ম নাজানিলে মই এয়া উত্তৰ দিব নোৱাৰিম। এইবিলাক কাম মোৰ মানে কোনো দিন কৰি পোৱা নাই। মই অন্য কিবা কাপোৰ বোৱা কথা কবানে মই মানে এইবাৰ মই চাদৰ মেখেলাত লগাইছো। চাৰিযোৰা লগাইছো এযোৰা দিম বুলি তোমাক ভাবিছো হা। লাগিবনে? এযোৱা কাপোৰ দি দিম হা।
অ'কে দিব দিব। আজ আহান কিমান দাম গৰ মাতি সুতা খাদৰ মেছলা। আজিকালি এযোৰত কিমান ল'ব
মোক পইচা নালাগে মই তোমাক এনেই দিম। তোমাৰ পৰা মই বেলেগ কিবা আনিম হা। মই তোমাৰ পৰা মই গৈ আনি সলাই লম মোক মানে বেলেগ কিবা লাগিব।
এই গৰমত আপুনি
এই গৰমত আপোনাৰ বোলো থাকিব নোৱাৰিব আপোনাক কিমান গৰম লাগে।
নাই নাই মোক কাপোৰ বোৱাৰ অভ্যাস আছে নহয় মই কাপোৰ বৈছো' আগতে বৌ মই সদায় এতিয়াও মই কাপোৰ বৈয়ে থাকো। মই তোমাক দি দিম তুমি নিব পাৰিবা মোৰ পৰাা এযোৰ। ভাবি আছো তোমালোকৰ ঘৰত গলে মই লৈ যাম। আৰু লৈ যাই তোমাক মই দি থৈ আহিম।
উম।
তেতিয়া মানে তোমাৰ পৰা মই কিবা এটা বস্তু আনিম মই নকওঁ এতিয়া গলে মই ক'ম তোমালোকৰ তাত আছে। সেইটো নাভাবিবা যে কাপোৰযোৰ দিয়াৰ কাৰণে মই আনিছোঁ। মই তোমাৰ পৰা এনেই মই গৈ আনিম বুলি ভাবি আছিলোঁ।
উম,
বেয়া পাইছা নেকি?
নাই কিয় বেয়া পাওঁ কওকচোন আপুনি ইমান ধুনীয়াকে সহায় কৰি দিম বুলি কৈছে সেইটোতকে আৰু বেয়া পোৱা, নাপাই নাপ
এ মই, সপ্তাহটোতে গৈ আছো, আনিব কাৰণে।
কুৰ্তি দিয়ে নে নিদিয়ে লেডিছবোৰক আছে নে নাই?
হা?
আপুনি যে কাম, আপুনি যে কাম কৰি থাকে আপুনি সেই কামটো যে কৰে তাৰ সলনি, আপোনাৰ কামটো ক্লিয়াৰ হৈছে নে নাই?
হৈছে, হৈছে।
অ', অ, অ,
মোৰ কামটো উম, যোৱা সপ্তাহে কিলিয়াৰ হ'ল।
হয়,
এতিয়া মানে, কিবা এটা প্ৰব্লেমতহে আছোঁ মই। সেইটো প্ৰব্লেম মই গ'লে জনাই দিম।
হয়,
কিবা কিবি মানে দৰকাৰ আছে যে। সেইটো কাৰণে তোমাৰ তাত যাম।
কেতিয়া আহিবা আপুনি আগতীয়াকৈ ফোনটো কৰি ল'লে ভাল হয় বাৰু , হয়নে?
জনাম জনাম মই দুদিনৰ আগত জনাই দিম, কেতিয়া যাওঁ।
উম - উম।
যি- মানে গ'লে মই থকাকে যাম।
উম।
থকাকে গ'লে, মই তেতিয়া তোমাৰ লগত পাতিম, আলোচনা কৰিম কথাখিনি।
উম।
আৰু ম- কি বনাবা? কি খুৱাবা?
কাক?
আমি গ'লে? চিকেন খুৱাবা?
উম।
নে হাঁহ খুৱাবা?
উম।
কোনটো খুৱাবা? হাঁহ খুৱাবা নে? মই হাঁহ খাই ভাল পাওঁ।
এই হাঁহ খাই মই বেয়া পাওঁ। ভাল নাপাওঁ। হাঁহ খালে বেছি বেমাৰ হয়।
নহয় - নহয়। খাই ভাল পাওঁ যে, সেইটো কাৰণে কৈছোঁ। মই কিন্তু হাঁহ হে খাম। মোলৈ তুমি হাঁহ বনাবা।
হয়।
এ কোমোৰা দি বনাবা হা। কোমোৰা দি মই হাঁহ খাই ভাল পাওঁ।
তাকে।
আলুন বেয়া পাওঁ। আলুৰ মানে এ খাব এৰিছোঁ। এইবাৰ কাঠ আলু গছ লগাইছনে নাই?
নাই লগোৱা।
এবাৰ নহ'ল নেকি কাঠ আলু বাৰীত।
সি হে জানিব।
উ ইয়াৰ আগতে যাওঁতে কাঠ আলু ইমান ডাঙৰ ডাঙৰ কাঠ আলু আনিছিলো যে, ইমান ভাল লাগিছিল খা এবাৰ নাই নেকি কাঠ আলু?
নাই নেকি বাৰীত খালেহে গম পাব বুজিছে।
হয় নেকি? মই কাঠ আলুতো মই ভাবিছিলো যে, যিহেতু আমি কাতি মাহত কাঠ আলু খাওঁৱেই। আগতীয়াকে ভাবিছিলো, কৈ থৈ আহিম, তেতিয়া কাতি আঘোণত গলে মই লৈ আহিম বুলি ক'ম বুলি ভাবি দিছিলোঁ। যদি নাই ক'পা দিবা? এতিয়া কি কৰিলা, কৰি আছা কি? শুই আছা।
হে শুৱা নাই, টোপনি যোৱা নাই। নাই, আজি টি ভি নেচাওঁ, পঢ়ি আছো।
হয় নেকি?
তাই। নাই নাই, ছোৱালীজনীৰ
পৰীক্ষাৰ, স্কুলৰ ফিজটো দিব লাগে যে সেই তাকে গৈছিলো দিবলে।
হয়। অ', আজিৰ দিনত মানে কি টিভিক মানুহে নোচোৱা হৈছে। টিভি চাব বেয়া পোৱা হ'ল। টি এনেই থাকে ব্যৱহাৰ নক কৰে। এনেই সজাই - সজাই থৈছে ঘৰৰ ৰুমত। সেইটো কাৰণে মানে টিভি চোৱা বুলি কলে মানুহে ভাবে আজিৰ দিনত টিভি চাই নে, মবাইলতে চব পাই বুলি কয়। মই টিভি লগালে কয়, আপুনি মোবাইল টিভি কিয় চাই কৈছে মোবাইলতে চব পাই। মই কৈছো মই মোবাইলত চোৱাতকৈ টিভিৰ স্ক্ৰীণত চাই মই ভাল পাওঁ। সেই সেইটো কাৰণে মই টিভি টো লগাও আৰু মোক টিভি চোৱা দেখিলে সিহঁতে হাঁহে। তোমালোকৰ তাত তেনেকে কইনা তোমাক কইনা? মোক সেনেকে ক'লে মই গালি পাৰি দিওঁ যে মোক আৰু নকয় আৰু। এতিয়া কি কৰিবা? শুবা নে, বহি থাকিবা? ভালকে থাকা, গুড নাইট।